হেল্ল'
ক'ত আছ
আছো এনে তই
ময়ো এনেই আছোঁ আৰু বাকী খবৰ খাতি অ হ'ল হ'ল তোৰ
উম মইও খালো বাৰু
অ
খবৰ খাতি ভালে
অ অ ভালেই ভালেই তোৰ ক
উম মোৰ বৰ মজা মজা
অ একজাম টো হ'ল বাৰু ঠিকে থাক এনে কি কৰিব মন আছে আৰু আগত
আগত টেষ্ট টো তা পিছত তোৰ হেৰি কৰিম ডিগ্ৰীটো কমপ্লিট কৰিম তাৰ লগতে তোৰ নাৰ্ছিঙো ক্ৰছ কৰি থাকিম
আচ্ছা ভালে ভালে দেখোন
দুইটা একেলগে কৰি যাম তই
ময়ো সেইটোোৱে ভাবিছো কিবা চাকৰি তাকৰি এপ্লাই মাৰিম আৰু
উম
কমপ্লিট কৰি ভালকে অ অ গৈ আছো থো এই বা বহুত হেৰি হেৰেজমেণ্ট টাইমে নোপোৱা হৈ যে একদম সেইফালে সেইফালে একদম দৌৰা দুুপুৰা আৰু ইমান গৰমত
অ সেইটোৱে বহুত গৰম পেলাইছেতো আজিহে অলপ বতৰটো ভাল কৰিছে
তো বহুত ৰোগ গছে অ এনেকুৱা গৰম পেলাইছে বাপৰে
উ উ আকৌ এক্জাম কেতিয়া আছে
এক্জাম বৰ্তমান এতিয়া আছে দুদিন তিনদিন পাছত
অ
অহ আহহ পঢ়িব লাগিবই আৰু ৰ উপায় নাই আৰু
সেইটোৱে
উম আৰু বাকী ঘৰৰ মানুহৰ খবৰ খাতি কেনেকুৱা
ঠিকে ঠিকে ভালে চলি আছে তহত উম উম
অ
আৰু হেৰি কি বুলি কয় মোৰে গৰম বন্ধত কৰ'বাত যোৱা প্লেনিং শ্লেনিং
গৰম বন্ধত ভাবিছো অৰুণাচল ফালে যাওঁ নেকি অকণ ন'লে শ্বিলং
উম ম সেইটোয়ে ময়ও ভাবিছো আকৌ আমাৰোতো তেজ চজা প্লেনিং হৈয়ে আছে
অ শ্বিলং এই ডাউকে চাউকে চছেভেন চিষ্টাৰ এই চব যাবলৈ বহুত মন আছে
উ সেইটয়ে এইফালে যাও চেৰাপুঞ্জী
অ
এইবিলাকলৈ সেইটোৱে এইবইতোণ অৰুণাচল আৰু গৈছোঁ
অৰুণাচল ভালে লাগে উম অৰুণাচলত টাৱাং টো ভাল লাগে আৰু এইফালে কিবা কিবি আছে
বমডিলা
অ বমদিলা অঁ
এইবিলাক মজা লাগে
ভাবি আছো যা জুলাইত ওলাই ওলাইয়ে যাওঁ আৰু কৰবাত শ্বিলং আৰু হেৰি টাৱাঙৰ ফালে নহ'লে
মেদ
উম অকন ঘুৰা মেলা কৰিলে ঘুৰা মেলা কৰিলে অকণ মন টোও ভাল হ'ব
উম তেতিয়া বৰ্ডচেলে পিপিয়েচন হব পা
অ উ দিনবোৰ পাৰেই হৈ যায় কেনেকে গুচি যাই কেনেকে কি হৈ যায় ধৰাই নপৰে
এইটোয়ে দেই কেনেককে যে কি হৈ যায় একোত ধৰা নাপ
উম অ
তাকে
টাইম বোৰ ভালকে মেনেজো হোৱা নাই পঢ়া শুনাতে দিনটো কেনেকে আদায় হৈ যায় ঠিকেই ন
আজি তোৰ চৈচে আজি এক্সাম আছিলে মোৰ। তোৰ পেপাৰ মানে কি হল ছৈচেলজিৰ পেপাৰ খন মানে, ঠিকে আহিছে এনচা কুৱেশ্যনবোৰ। কিন্তু হ'লেও মুঠ তোৰ এবাৰ ফাৰ্ষ্ট টাইম ন। তো ছৈচে'লজি অলপ মানে কি হৈছে মোৰ কাৰণে তোৰ প্ৰব্লেম এটাই হ'ল, টাইম মেনেজমেণ্ট নহ'ল, মোৰ বুলিয়ে নহয় আৰিবা সঁতৰ এনেকে মানে। কৈ হে আমি এনচাৰ বোৰ জানো। কিন্তু আমি গোটেই এনচাৰটোৱেতো লিখ খিব নোৱাৰো ন।
অ, অ।
তাতেতো বনাই বনাই লিখি লিখিবগে লাগিব। কুৱেছচন টো মানে ডাইৰেক্ট অহা নাইতো পুৰা উম, বহুত বস্তু বোৰ এনলাইজ কৰিব আহিছে তেনেকে তেনেকে আহিছে তোৰ, সেইটো কাৰণে মানে মই ভাবিছোঁ ছিলো তোৰ মানে বনাই বনাই লিখিবলে মানে তাক তাক তাতে আকৌ এক আধা ঘণ এক ঘণ্টা আৰু আধাহে দিছে দেৰ ঘণ্টা
অ, অ।
সেইটো কাৰণে পতককে মানে টাইমে মেনেজ নহয়। আজি অলপ প্ৰব্লেম হ'লেনে কালিতো বাৰু ঠিকেই হ'ল। আজি অলপ প্ৰব্লেম নিচ নিচিনা হৈছে।
সেইটোয়ে এক্সামত, কুৱেশ্যন পেপাৰ বেছি লেনদি দি দিয়ে না। টাইমো মেনেজ নহয় ভালকে। উম।
সিহঁতে জিঅগ্ৰাফ ফ্ৰী টোৱে অলপ ভাল কৰিব লাগিব তেতিয়া মোৰ ছচিয়লজিটো ফ'ৰ্থ হৈ ৰ'ব আজি এইবাৰৰ কাৰণে।
মোৰটো পলিটিকেল চাইন্স বাৰু ঠিক কে গৈছে? মানে বনাই লিখিছোঁ আৰু, বনাই লিখিছোঁ আৰু যোনখিনি পঢ়ি গৈছিলো কিন্তু সেইখিন ধুনীয়া আহিছে।
উম, মোৰো সেইখিনিয়েই আহিছে বাৰু একো তেনেকে বেলেগ অহা নাই।
ফিজিকেল এডুকেশ্যন আছে।
উম, ফিজিকেল এডুকেশ্যনৰ। কি যে কয়, খালি! টাৰ্মচ কেইটাহে জানো। মানে, এই যে টাৰ্মছ কেইটা উলিয়াব। কৰিব লাগে যে চেভেনটিন টাৰ্মছ দি দিয়ে, তো সেইকেইটা জানো, কিন্তু বাকী একো নেজানো।
মোৰ এই ফিক্সাৰখিনিয়ে অকণ হাৰ্ড লাগে আৰু নহ'লে এই চেকেণ্ড চেপ্টাৰখিনি। সেইখিনি অকণ ইজিয়ে আছে। ক'ব গ'লে
না, পঢ়িব লাগে, কিন্তু মই পঢ়া নাই। মোৰ পঢ়া হোৱা নাই যে, ফিজি। কেমম কেনটো এইটো মই ইমান গুৰুত্বই দিয়া নাছিলোঁ, মই বাকীখিনিত গুৰুত্ব দি আছিলোঁ।
অঁ, এইটো ইমান মেইন নহয়তো। ক'ব গ'লে, ইংলিছ আৰু পলিটিকেলটোহে মেইন।
উম, সেইটোৱেই।
অ', ইংলিছটো সেইটো দুয়োটাই মেইন। এটা মাৰ্ক কম হ'লেই ফেইল।
উম, উম, উম।
উম।
তাৰপিছত, সেইটোৱেই, তাৰপিছত, হেৰি কি বুলি কয়
অঁ।
উম্, ক। ভণ্টিৰ ভাল খবৰ।
উম, উম, চবৰে ভাল, হেৰি, খেলা-ধূলাৰ কি হেৰি আছে? কাবাডী-চাবাডী, এই চবৰ?
কাবাডী, আমাৰ স্কুলৰ পৰাটো খো-খো যাব।
অ', সেইটোৱে।
কাবাডীতো কি আৰু কাবাডী অহা নাইটো ইণ্টাৰনেশ্যনেললৈ।
কাবাডীত, মই ভাবিছোঁ মানে, আমাৰ প্ৰেক্টিচৰ পৰাই লৈ যাব যে। তাৰ পাছত এৰি উম টাইকাান্ড অ প্ৰেক্টিচৰ পৰা মানে, তাত চব আছে মানে, এম -এম -এ, তাৰপিছত জুডো চুডো এভৰিথিং আছে।
তই কি কৰিবি?
নহয়, মানে, এনেই মানে কথা পাতিছিলোঁ মানে, কাবাডী খেল হ'ব নেকি বোলো। তাৰপিছত ছাৰে মানে কৈ আছিলে যে হেৰি এতিয়া কেইদিনমান ৰ চাও বোলো। এই জুলাইত নহ'লে আগষ্ট মোৰতো ৱেইট এতিয়াতো লগভগ তিনি কেজি মান কমিছে ক'ব গলে, কিন্তু মোৰ আকৌ এইফালে মেনেজ নহয় না, আহি পেলাই আকৌ ভোক চোক লাগিলে কিবা কিবি খাই দিওঁ ফাষ্ট ফুড বেছি খাই দিওঁ যে।
অঁ কিমান-কিমান আছিলে তোৰ ৱেত।
টো আছিলে ছিক্সটি টু নে ছিক্সটি থ্ৰী আছিলে। তাৰপিছত এতিয়া দুই কেজি নে তিনি কেজি কমিলে, মানে মেনেযে নহয় ভোক লাগি যায় না কিবা কিবি আৰু বাহিৰত আহা যোৱা হৈ থাকে বাহিৰতো বাহিৰা বস্তুয়ে খাই দিওঁ ঘৰৰ বস্তু খাবলৈ মানে টাইমেই নেপাওঁ। তেনেকুৱা হৈ আছে মানে আজিকালি দিন কাল মানে কেনেকে কেনেক কে সময়তটো পাৰ হৈ যায় মানে ধৰাই নপৰে।
সেইটোয়ে ৰে কেনেকে যে টাইম বোৰ গৈ থাকে, এতিয়া মি ইলেভেনত আছিলো কেতিয়া টুৱেল টেল কালি স্কুল
কেতিয়া গ্ৰেজ কেতিয়া গ্ৰেজচন কমপ্লিট থৈ যাব কোনো ঠিকেই নাই ন
উম সেইটোৱে টাইম বোৰ যে কেনেকে পাৰ হৈ গৈ আছা নহয় একো অলপ ধৰিব নোৱাৰো
কেতিয়া কি হৈ যাব কেতিয়া কি নহয় লাইফ মানুহ লাইফৰ কিনো আছে আজি আছে কালি নাই কালি কি হৈ যাব কি নহয় সেইটোৱেইতো
কেই
উম খাব লাগে পঢ়িব লাগে আৰু কি জীয়াব লাগে কিবা এটাত থাকিব লাগে নিজৰ ওপৰত ডিপেণ্ডেন্ট হয় আৰু হেইয়াই
এইবছে তাৰপিছত
বহুত গ গৰম পেলাইছে কিন্তু বহুত গৰম পেলাইছে আজি আজি ৰাতিপুৱা বৰষুণ দিছে তহঁতৰ সেইফালে বৰষু দিয়া নাই চাগে ন
আমাৰ এইফালে বৰষুণ পুৰা বৰষুণ দিয়া
অ সেইফালে পুৰা বৰষুণ দিছে ন অ আমাৰ ৰাতি পুৱাই আহিছিলে একদম ছয়টা মানত নে কেইট মানত
অ আমাৰো পুৰা আহিছে তেতিয়া আহিছিলে তেতিয়া মই আকৌ আমাৰ মূৰ্ততো এক্জাম আছিলে ন আকৌ মই যাব লগীয়া হ'ল
আহ আচ্ছা
ওম ওম
মই ৰাতিপুৱা উঠিলো একদম ধৰফৰ ে বান্দৰো আহিলে একদম তাৰ পিছত। বহুত উৎপাত দি আছে বান্দৰীক গৰমত। তাৰপিছত উঠিলো চাও বৰষুণ দি আছে, তাৰপিছত বৰষুণ চৰষুণ দিলে তাৰ পিছত মই ভাব। ভাবিলো অকণ দৌৰা মেলা কৰো অকণ এক্সাৰচাইজ কৰো। এক্সাৰচাইছ কৰি তাৰ পিছত আৰু কিবা নাস্তা চাস্তা খাম আৰু। এক্সাৰচাইজ কৰি। আকৌ উম হেৰি, কি কৰিলো অ, নাস্তা বনালো ৰুটি বনালো। আজি ভাত চাত নাখাওঁ বোলো। ৰুটি খাওঁ অকণ, তাৰ পিছত ৰুটি চুটি বনাই। চাহ তাহ বনাই অ মই বনালো।
ৰুটি আৰু কি ক।
ৰুটি আৰু গাখ। ফিউচাৰ। তাতে আকৌ হেৰি। ভাজি বনাইছিলো।
আলু ভাজি।
উম।
সেয়াকে দি মানে খালো আৰু।
আমাৰতোতো মানুহ মৰিলে বইল খাই থাক।
অ অ বাকী খানা পিনা হ'লনে নাই?
খানা পিনা মানে, ৰুটিহে খালো। খব ভালহে এখনহে বনাই আমাৰ।
অ অ মানুহ মৰিছে। না নিয়মবোৰ মানিব লাগে ন?
মানিব লাগে, সেইটোৱে।
অ
কিমান আও নিয়ম বান্ধিবি কচোন? এতিয়াইতো খাব লাগে ন, মই। আমাৰ যে পৰিয়ালত ইমান মানুহ আছে, তেওঁ মই মাক মই কি। অ মই খুৰীক কি কমচোন, মই বিয়া হোৱাৰ পিছতে মৰিলেই ভাল ঐ, ইমান গাল মানুহ কিমান বত খাাটিম।
সেইটোৱেই টো
সেইটোৱে।
আহ অহ।
উম দেউতাই ক'ত আছে?
এতিয়া চব নিজৰ নিজৰ কামত, ডিউটিত।
অ মানে ইয়াত ঘৰত নাই নহয়?
উহোঁ নাই নাই।
অঁ অঁ খুৰা খুৰী আছে
চব চব
ভণ্টীৰোতো পৰীক্ষা চলি আছে
অ অ
এ সৰুজনী স্কুলত দিলে জানো
সৰুজনী দিলে দিলে
ক'তগিয়ান ভৰিতে
অ জ্ঞান ভাৰটিতে
উ
অ এ পৰীক্ষা পাতি চলি আছে আৰু আৰু পৰীক্ষা চৰীক্ষা শেষ হোৱা পাছতে আৰু ঘুৰা মেলা চান্স আছে আৰু ক'ৰবাত আৰু জুলাইত যোৱা অ অ ধুনীয়াকে আৰু ঘুৰা মেলা হৈ গলে আৰু ধুনীয়াকে মাইণ্ড চাইটো ফ্ৰেছ হৈ যাব অকণ তেতিয়া আৰু স্কুল যোৱা কলেজ যোৱা চব নিজৰ নিজৰ লাইনত আহি যাব আৰু
অ হেইটোৱে
অ
সেইটোৱে লাগে আৰু কি লাগে
কি লাগে আৰু সেই টো
ধুনীয়াকে চাকৰি এটা লাগে ঘৰ এ ঘৰ এখন ঘৰ এখন লাগে আৰু পইচা লাগে আৰু ফুৰি থাক
হেইটোৱেটো
উম বিয়া চিয়াৰ পিছত আগতে এনজয় কৰি ল'ব লাগে ভাল
অ বিয়া দেখা যাব সিচব আৰু যেতিয়া হৈ থাকক কৰ হয়